প
আছোঁ ভালে। তোমাৰ?
হেল্ল'। হেল্ল'।
উম' ভাল ভাল। তোমাৰ কোৱা?
অহ' আছোঁ আছোঁ ঠিকে আছোঁ। কি কৰিছা?
অহ' আছো ৰবা এনেই শুই মেলি। তুমি?
এনেই বহি আছোঁ আহ। ব্যস্ত আছো নেকি?
ব্যস্ত নাই তেনেকে কোৱা?
অহ' তুমিতো গাঁৱতে থাকা ন।
উম' গাঁৱতে।
অহ' তোমাৰ গাঁওখনৰ বিষয়ে অলপ কবা নেকি?
আম নিশ্চয় কিয় নকম গাওখনৰ আ মোৰ গাঁওখনত মই যিহেতু থাকো তো মোৰ গাঁওখনতো মোৰ বাবে বহুত প্ৰিয় হয়। আম। আৰু আৰু লগতে মই মোৰ গাঁওখন বহুত ভাল পাওঁ। আমাৰ গাওঁখনৰ মানে অহ, সেইটোয়ে মানে নিজৰ খন কোনে ভাল নাপাব ন। উম'। আৰু ক'ব গ'লে আমাৰ গাওঁখন সুন্দৰ শান্ত আৰু বহুত পৰিস্কাৰ হয়। অ' চাৰিওফালে মানে সেউজীয়া গছ গছনিৰে ভৰপুৰ মানে।
উমছ
গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্যটো বহুতেই ধুনীয়া।
অ' আচ্ছা ঠিকে তোমাৰ গাঁওখন কত অৱস্থিত।
উ গাওখন মোৰ এখন শান্ত আৰু সুন্দৰ ঠাইত অৱস্থিত অ'। মানে অলপ ভিতৰৰ ফালে আছে গাঁওখন। কিন্তু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যটো বহুত মানে বহুতেই ধুনীয়া। চাৰিওফালে পথাৰ আৰু খোলা ঠাই আছে।
অহ' হ'ব হ'ব যাম যাম গাঁওখনত পৰিৱেশ কেনেকুৱা তোমালোকৰ?
ও বহুতে ভাল দে চহৰৰ দৰে মানে বেছি এতিয়া চোৱা চহৰত বহুত শব হৈ থাকে ন কি কিন্তু মানে গাও উম কোৱা।
তাত মানে এতিয়া পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণেও ভাল একো মানে হেৰিটো নাই চাগে ডিষ্টাৰবেন্সটো নাই।
নাই, নাই, নাই বৰ্তমানতো নাই কাৰণ চহৰৰ দৰে আমাৰ ইয়াত একদমেই শব নাই অ' অ' মানে খুব সকলো কাম বোৰ শান্ত পৰিবেশত হৈ থাকে। বতাবোৰ বিশুদ্ধ তাৰ পিছত আৰু পৰিষ্কাৰেই আমাৰ ঠাইখন।
উম।
এতিয়া তুমি শুই উঠিবা ন তুমি চৰাই মাত শুনিবলৈতো পাবাই। টো যোনকো বহুতেই ভাল লাগে মনটো।
আহ মানে তোমাৰ গাওখনত কি কি দেখা যায় আৰু
অ' গাওখনত সেউজীয়া পথাৰ আছে তাৰপা যেতিয়া হেৰি চিজন আহে তেতিয়া কৃষি বিলাকে বিভিন্ন ধৰণৰ উ খেতি কৰে। ঘৰ পা গছ গছনিবোৰ পুখুৰী আছে তাত মাছো ধৰিবলৈ ধৰিবলৈ যায় মানুহবোৰে আহ আমিও যাওঁ কেতিয়াবা উম। যাওঁ যাওঁ কেতিয়াবা। আৰু বহুতো ধুনীয়া দৃশ্য দেখা দেখা পাবা যদি আহা। আৰু মানে বৰ্ষা কালত ন গাঁওখন আৰু অধিক ধুনীয়া হৈ উঠে।
উম। অ' ঠিকে আছে তোমাৰ গাঁৱৰ মানুহবোৰ কেনেকুৱা?
আমাৰ গাঁৱৰ মানুহ এতিয়া ভালেই দেই বৰ্তমানলৈকে কাৰণ কিছুমান যে ঠাইত। - ন মানুহবোৰ ইমান ভাল নাথাকে। কিন্তু আমাৰ ইয়াৰে মানুহবোৰ বহুতেই ভাল। আৰু মানে কাৰোবাৰ কিবা বিপদ হলে তেওঁলোকে আগবাঢ়ি আহে সহায়। - কৰে ইটো ইটো ইজনে সিজনক সহায়। কৰে আৰু উ সকলোৱে মিলি মিলি পেলাই সহায় কৰে আৰু মিলা প্ৰিতিৰে থাকে মানে এইটো গাঁও জিবনত এটা ডাঙৰ বিশেষত্ত বুলি মই ভাবো।
অ' হয় তোমাৰ মানে কি বুলি কয় আহ তোমালোকৰ গাঁৱত কি কি উৎসৱ উৎপাদন কৰা হয়, জানিব পাৰি নেকি?
উম, উম, অ' বিভিন্ন ধৰণৰ অ' উৎসৱ আমি ইয়াত উদযাপন কৰো ধৰা বিভিন্ন জাতি-জনগোষ্ঠী ইয়াত আছে আমাৰ গাওখনত স তে আমি বিহু হওক, দূৰ্গা পূজা হওক, কালী পূজা হওক আৰু আন আন যিমান মানে হোলী বা কিবা কিবি যিমান বহু যিমান উৎসৱ আছে সেইবোৰ সকলোবোৰ আমি মিলা প্ৰীতিৰে আনন্দৰে আমি পালন কৰো আৰু স এই সময়ত সকলোৱে মানে একেলগে আনন্দ কৰে ফূৰ্তি ফাৰ্তা
আচ্ছা, আচ্ছা, ঠিকেই। তোমালোকৰ গাঁৱত বিদ্যালয় আছে নে?
উম, আছে। আগতে হয় আগতে ঠিক আছিল যদি ইমান এটা উন নাই নাছিল কিন্তু
উম, এতিয়া বহুত বহুতে উন্নতি হৈছে গাঁওখনৰ। ত' সেইবাবে আমাৰ বিদ্যয়ালয়ও আগ উম, আৰু গাঁৱৰ বহু ল'ৰা-ছোৱালীও তাত পঢ়া শুনা কৰি আছে। আৰু শিক্ষা ক্ষেত্ৰ- ত গাঁওখন লাহে লাহে উন্নতি কৰিছে বুলি মই ভাব
অ', আচ্ছা, আচ্ছা। তোমালোকৰ গাঁৱত বজাৰো বহে, কেতিয়াবা বজাৰ হয় মানে?
উম, হয়, হয় গাঁৱৰ ওচৰতে এখন বজাৰ আছে। মানুহে তাত দৈনন্দিন প্ৰয়ো জন যোনবোৰ বস্তুবোৰ, উ তাৰ পৰা কিনে ধৰা ছ ফল-মূল, শাক-পাচলি আৰু-আৰু এ ফালে আৰু এখন বহে, হেইটো অ', সপ্তাহত এদিন বহে বাৰু সেইটো।
অ', আচ্ছা, আচ্ছা। আৰু এ গাঁৱত মানুহে সাধাৰণতে কি কাম কৰা? বা কৰে?
আমাৰ গাওখনত কৃষি কাৰ্য কৰে। আৰু আ ধৰা যিবোৰ বাহিৰত পঢ়ি আছে, তেওঁলোকেতো বাহিৰত চাকৰি কৰি আছে। আৰু ব্যৱসায়ো কৰে। ত সেইটোৱে আৰু ক'ব গ'লেতো কৃষি গা আ মানে গাঁৱৰ গুৰুত্বপূৰ্ণ অংশ হৈছে কৃষি। মানুহৰ আৰু সেইটোয়ে মানুহৰ এটা জীৱন। গাঁৱত যদি থাকি, ত খেতি কৰিবই লাগিব ধৰা।
তুমি যিহেতু কৃষিৰ কথা কলা। কৃষিৰ গুৰুত্ব কি বুলি ভাবা তুমি?
আ, কৃষিয়ে আমাৰ অসমৰ খাদ্যৰ যোগান দিয়ে। আ আমাৰ মানে অসমৰ মানে গোটেই দুুনীয়াখনতে উম, কৃষকসকলে বহুত আৰু কৃষিসকলে বহুত কষ্ট কৰি শস্যবোৰ উৎপাদন কৰে।
উম।
যে তেওঁলোকৰ অৱদানতটো বহুত ডাঙৰ।
হয়, হয়। গাঁৱত তোমাৰ প্ৰিয় ঠাই কোনটো?
হম, প্ৰিয় ঠাইতোতো মোৰ গাওঁখনে। কিন্তু ইয়াৰ উপৰিও মোৰ যে যেতিয়া মন বেয়া লাগে, মই তেতিয়া অলপ গৈ পেলাই পুখুৰীৰ পাৰতে বহো। বা পথাৰলৈ যাওঁ ওলাই পেলাই। মানে তাত বহি থাকিলে মনতো বহুত শান্ ন্ত লাগে আৰু সময়বোৰ কেতিয়া পাৰ হয় গমেই নাপাওঁ বুলি গমেই নাপাওঁ আৰু।
সন্ধিয়া সময়ত গাওওখন কেনেকুৱা লাগে তোমালোকৰ?
বহুত ধুনীয়া লাগে। মানে সূৰ্যাস্তৰ দৃশ্যটো মানে তুমি যদি চাব চোৱা ন আমাৰ ইয়াত ত ইমানেই ধুনীয়া লাগে। আৰু উম মানুহ আৰু সকলো মানুহবোৰ যোনবোৰ কামলৈৰে যায়, তেওঁলোকো নিজ নিজৰ-নিজৰ কাম বোৰ শেষ কৰি ঘৰলৈ উভতি আহে। শান্ত হৈ থাকে গোটেই গাওঁখন, সন্ধিয়া সময়তো।
অ', তুমি এ মানে মোক কোৱা, গাওঁ আৰু চহৰৰ মাজত কি পাৰ্থক্য দে মানে দেখা পোৱা তুমি?
উম চহৰৰ মানুহবোৰ উম, এতিয়া চোৱা চহৰতটো বহুত মানুহৰ ভিৰ ভাৰ থাকে। থাকে আৰু যান বাহন বেছি শব্দবোৰ বেছি। তাৰপৰি উম, এইবিলাক পলিউচন বোৰ আছেই।
উম, হুম, হুম,
কিন্তু মানে গাঁৱত সেইবোৰ নাই। গাঁৱতটো শান্ত পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্য্য বহুত বেছি।
উম।
আৰু ক'ব গ'লেতো মানে
মোৰ মতেটো দুয়টাৰে নিজৰ নিজৰ, এটা বিশেষ আছে বুলি মই ভাবো কিছুমানৰ আকৌ চহৰত যোনবোৰ থাকে চহৰখন ভাল আৰু গাঁৱত যোনবোৰ থাকে গাঁওখন ভাল তেনেকুৱা কথা।
উম, ত' তুমি গাঁৱত সৰুতে কি কি কৰিছিলা?
গাঁৱত কব গ'লে মই অলপ বদমাছি কৰিছিলোঁ মানে তেনেকুৱা বদমাছ নহয় খেল ধেমালি কৰো বন্ধু বান্ধৱীৰ লগত। ফূৰ্তি ফাৰ্তা কৰিছিলোঁ লগত খেলিছিলোঁ তাৰ পৰা পথাৰত দৌৰা দৌৰি কৰিছিলোঁ। উছিলোঁ গছত উঠিছিলোঁ গছত উঠি আমি ফল মূল বহুত মানে ছিঙিছিলোঁ অ', গছত উঠি আমি ফল মূল ছিঙিছিলোঁ। আৰু বিভিন্ন ধৰণৰ খেল ধেমালি খেলিছিলোঁ যোনবোৰ আজিৰ যুগত দেখা পোৱাতো নাযা নাযায় বাৰু আৰু ক'ব গ'লে সেই দিনবোৰ মানে বহুতেই বহুতে ধুনীয়া আৰু আনন্দদায়ক আছিল।
অ', ত' তোমাৰ গাঁওখন কিয় ইমান ভাল লাগে?
কাৰণ মই ইয়াত ইয়াতে ডাঙৰ হৈছো ন' ত' আৰু লগত এতিয়া মোৰ এই গাঁও খন আৰু মোৰ এই ঠাই খনৰ লগত বহুত স্মৃতিও জড়িত হৈ আছে। ন' আৰু। গাঁওখনৰ মানুহ পৰিৱেশ আৰু প্ৰাকৃতিু প্ৰাকৃতিক দৃশ্যবোৰতো বহুতেই প্ৰিয় মোৰ বাবে।
উম, তুমি এ তোমালোকৰ গাঁওখনৰ মানে উন্নতিৰ বাবে কি কৰা উচিত বুলি ভাবা?
এতিয়া চোৱা মানে এতিয়া বিদ্যয়ালয়খন খুলিছে যদিও ইয়াত মাষ্টৰবোৰ ইমান সঠিক ভাৱে ভাল নাই। ত' গাঁৱত শিক্ষা খন শিক্ষাৰ যোনটো অনুষ্ঠানটো সেইটো আৰু অলপ উন্নত কৰিব লাগে। তাৰ ফলত তাৰ উপৰি স্বাস্থ্যয় বোৰজন আৰু মানুহৰ বেমাৰ হলে এতিয়া চহৰলে দৌৰিব লাগে ত' সেইবোৰ মানে হস্পিতালবোৰ ভালকে বনাব লাগে স্বাস্থ্যৰ ভালকে যাতে সকলো দেখাব পাৰে তাৰ উপৰি যাতায়াতৰ ব্যৱস্থা আৰু উন্ন উন্নত কৰা উচিত আৰু লগতে পৰিৱেশটো পৰিষ্কাৰ কৰি ৰখাটো। বেছি জৰুৰী বুলি মই ভাবোঁ।
কথা মই তোমাক সুধো ভৱিষ্যয়ত গাঁওখন কেনেকুৱা হোৱা উচিত বুলি ভবা তুমি?
অ', মই বিচাৰো যে মোৰ গাঁওখন আৰু উন্নত হওঁক। সকলো মানুহে ভালে ভাল শিক্ষা কৰে আৰু আগুৱাই যাওক। লাভ কৰি তাৰ পিছত আৰু সুবিধা পাওক যোনবোৰ এতিয়া বৰ্তমান পোৱা নাই কিন্তু মানে আৰু লগত উম, গাঁওখনত প্ৰাকৃতিক সৌন্দৰ্যটো এতিয়াও যেনেকোৱা আছে আগলেও তেনেকোৱা থাকে। থাকক যাতে মই ভাবোঁ আৰু। আৰু মানুহৰ মাজতো অ মৰম বোৰ এনেকুৱাই মিলা প্ৰীতিৰে থাকক
অ ঠিক আছে দ অ', ভাল লাগিল দেই ধন্যবাদ, মোৰ মতেও সকলোৰে গাঁওবলাক সেনেকুৱা হব লাগে।
উম, আ, সেইটোয়ে মানে ইয়াৰ উন্নতিৰ বাবে চিন্তা কৰাটো প্ৰতিজন মানুহৰ দায়ি দৌ দিয়াচোন। আহিবা পিছে উম উম উম উম ঠিক আছে